অ' ইয়ালৈ আহিলে বোলো কওক।
অ' শুনিছা না?
উম উম শুনি আছো কওক।
অ' শেৱালি বাৰ লগত অকমান আগতে ফোন কৰিছিলো।
কওকচোন হা?
শেৱালি বাৰ লগত অকণমান আগতে ফোন কৰিছিলোঁ।
অ' শেৱালি বাৰ ঠিক হ'ল নেকি?
কি?
এপটো?
অ' আজি ঠিক কৰিছে।
অ' অ' অ'।
বাই ক'লে কি চাহ খাব এতিয়া চাহ বনাই আছে চাহ বায়ে চাহ খাব এতিয়া চাহ বনাই আছে।
অ' অ'।
আজি আমাৰ স্কুলত পঢ়া ল'ৰা ছোৱালীকেইটা একগোট হৈছিলে, ময়ে লগ কৰিব নোৱাৰিলোঁ মই পেহীহঁতৰ ঘলৈ গলো যে।
আহ অ' আহ।
মানে কি আমাৰ লগৰ ল'ৰা এটা ঢুকালে কিবা বেমাৰ হৈ। হা পিছত পিছত মানে মানে ল'ৰাজনৰ ম দুখীয়া আছিলে আৰু ঘৰৰ অৱস্থা ভাল নহয়। সকলে ক'লে কি যাই জীপ পাৰা অকণমান পইচা উঠাই একলগ কৰি তাৰ ঘণীয়েকক দিব সি বিয়া বাৰু পাতিছিল আকৌ হা।
আহ অ'।
ছোৱালীও আছে এবছৰ নে দুবছৰ হৈছে।
টিচাৰ নে ষ্টুডেণ্ট?
ন ন নয় আমাৰ লগৰ।
আচ্ছা আ আপোনাৰ লগত।
আমাৰ, মোৰ লগৰ ক্লাছমেট। সি ঢোকালেই, সি ঢোকালি বিয়া পাতিছিল এটা সৰু ছোৱালীও আছে, একবছৰ নে দুবছৰ তাৰ ছোৱালী। পাছৰ গত গোটেই কেইটাই কলে আজি লগ হওঁ। লগ হৈ সি ত তৰ ঘৰত যাওঁ আৰু যাই যি পাৰোঁ এক একেলগে কৰি অকণমান পইচা সিহঁতক দিওঁ আৰু ঘূণীয়েকক অকণমান সকাহ হ'ব হা।
অ' অ'।
পিছত মই পইচাটো দিলোঁ এটা মানে স্কেনাৰত দি দিলোঁ এটা গতিকে মোৰ পইচাটো দি দিবি হা। এইটো যাব নোৱাৰিলো। পেহী ঘৰলৈ যে গ'লো যে, লগ কৰিব নোৱাৰিলো। মানে গ গৈ লে কেইজন মানে গৈছিলে, ফটো দিলে সিহঁতে।
আপুনি হায় ছেকেণ্ডৰীত পঢ়ায় নে বি এ?
মই ডিগ্ৰী পঢ়াও।
আচ্ছা আচ্ছা বি এ, এম এ পঢ়ায় নে, বি এ
নাই নাই নাই। এম এ নহয়, অকল ডিগ্ৰীৰে।
আচ্ছা আচ্ছা। অ' মানে অ' চৰি বি এ টো হ'ব নাই বি এছ চি পঢ়াই।
বিছি এ বিছি এ।
অ' মই চৰি পাহৰি গৈছিলো।
এইটো বি চি এ বুলি কয় বেষ্টচেলাৰ অফ
নাই নাই মই জানো বি চি এ মোৰ এ মানে ফ্ৰেণ্ড এজনে পঢ়ি আছে।
অ'।
দুজনী তিনিজনী মানে পঢ়ি আছে বি চি এ হেণ্ডিকটে।
এতিয়া এতিয়াও পঢ়ি আছে।
উম' আমাৰ অ' এজনী এতিয়াও পঢ়ি আছে এজনী আমাৰ লগতে কমপ্লিট হৈছে। মানে ৰুমেটে বুলি ক'ব পাৰি ৰুমেট ৰুমমেট জনী পঢ়িছিলে।
অ' মানে কি ভালকে পঢ়ালে ভাল এটা স্ক'প আছে ভালকৈ নপঢ়াই অ' যিখিনি চেলেবাছ আছে। চিলবাছখিনি সম্পূৰ্ণ কৰিলে ল'ৰা ছোৱালীক ভৱিষ্যতটো ভাল এটা হয় হা। কিন্তু কলেজ বিলাকে তেনেকৈ যেনেকৈ পঢ়াব লাগে তেনেকৈ নপঢ়াই। হা, অকণ মানে কৰ্চ কিনি কমপ্লিট কৰিব লাগে তেনে কমপ্লিট কৰি কিন্তু যদি একদম ভিতৰৰ ভালকে ভালকে যদি পঢ়াই তেনে ভৱিষ্যত ভাল হয় ল'ৰা ছোৱলীবিলাকক মানে
উম', উম'।
কলেজতে ভালকৈ নপঢ়াই আচলতে।
আপোনাৰ মেজৰ কিহত আছিলে।
কম্পিউটাৰতে আছিলে।
আচ্ছা আচ্ছা, মানে চাইন্সত মানে বি এছি কৰ কম্পিউটাৰ চাইন্সতো মেজৰ ল'ব পাৰি।
হয়, হয় পাৰি পাৰি। মই কম্পিউটাৰ চাইন্সত মে লোৱা নাছিলো মই বি চি এ কৰিছিলো আমাৰ হাইছ ছেকেণ্ডেৰী ছাইন্সত পাছ কৰিলো হা, ত তাৰ পিছ পছত মই কেমেষ্ট্ৰিত মেজৰ লৈছিলো, বি বি এছ চিত। পাছত মানে ভাল নহিল এটা ভাল নহ পিছত বাদ দিলো বাদ দি আকৌ বি চি এ নাম লগো বি চি এ পাছ কৰ পিছ আৰু এ মে চি লো হা
এতিয়া মানে আপোনাক ক্লাছ কৰিবলৈ মাতি নিছে
হয় মাটি মানে
বি চি এ তোতো প্ৰাইভেট হয় চগে ন তাত?
বি চি এ টো মানে গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি দিছে ক'ৰ্চটো, কিন্তু অ' ক'ব গ'লে প্ৰাইভেটতো খৰচ বহুত পৰে যে।
উম, উম নহয়, নহয় সেইটো কাৰণে সুধিছো। আমাৰ হেণ্ডিকত মানে এনে গোটেই কলেজখনত টো গভমেন্টে হয়, কিন্তু বি চি এ টো
অ, সেইটোয়ে সকলোতে একেইে খৰচ দহ হাজাৰ বাৰ হাজাৰ, আঠ হাজাৰ, আঠ হাজাৰৰ কমত নহয় প্ৰথম।
উম আমাৰ হেণ্ডিকত বাৰ হাজাৰ হ'বলা। উম
খৰচটো অকণমান বেছ
কিন্তু মই বি এটো পইচা দিয়ে কৰিছোঁ মানে মোৰ কি হ'ল, মই মানুহজনী মানে বহুত এলেহুৱা মাজে, মাজে।
অ'।
অ', মোৰ মানে কি হ'ল এ, আ, ফ্ৰী এডমিচনৰ কাৰণে কিবা বহুত দৌৰি থাকিব লাগে।
আতচ্ছা, আচ্ছা।
মন নগ'লে প্ৰথমতেটো মই মানে এইবিলাক ভাল নাপ এই বিলাক ফ্ৰী এডমিচনৰ টাইমত যে, এনেকে তাম মাৰি দিয়ে কিবা কিবি
হয়, দে আকৌ ভেজাল আছে এইবিলাকৰ।
মানে মোৰ একদম পচন্দ নহয়, এ-এ হেৰি মই প্ৰথমতে বি বৰুৱাতহে পঢ়িব গৈছিলোঁ।
উম।
ত' মানে কি হ'ল, বি বৰুৱাত আৰু এনেকে ফ্ৰী এডমিচনৰ কোটা আছিলে হা তাত কৈছে যে, ফ্ৰী এডমিচন কৰি দিম, তাৰ পিছত মই অ', হ'ব বুলি ক'লো তাৰ পিছত কৈছে মাৰ্কশ্বিট খন দিয়া, মই কৈছোঁ কিয়? কৈছে ষ্টাম মাৰি মই কৈছোঁ ষ্টাম মাৰি দিলে মই বেলেগত এডমিচন ল'ব নোৱাৰিম, কৈছে নোৱাৰিবা বেলেগত এড-এডমিচন ল'ব তাৰছত মই সেইকাৰনে ক'লো নাই নালা
সেইটোৱে
পিছত যদি ফিউচাৰত হৈ যায়। মানে মাৰ্কশিট খ, হাইছেকী ম- খ বহুত ইম্পৰটেন্ট বস্তু ন! সেইখনৰ লগত চেৰ-চেৰ ভাল নালাগে। সেইটোয়ে মানে- তাত ষ্টাম্প মাৰিলে ভাল নালাগে, কিন্তু চবত- ততে মাৰে বোলে তাত
এ নালা ভালেও কৰিছো আস্তাপ মাৰিব নিদিয়ে।
মানে সেইকাৰণে, সেই-সেইটো পচন্দ নহয়, মান মোৰ সেইকাৰণে মই কলো যে, মাৰ নালাগে বুলি মই মানে পেমেন দিলো হেডিকত আহিৈ পেলাই।
হম'' হ'
হেডিকত মানে বৰ- লাইনত কিমান যে লাইন লাগিব লাগে। সেইকাৰণে মানে পেমেন্টটো দি দিয়াই ভাল মানে। এবছৰৰ মূৰে মূৰে যাব।
হম' হুম' হুম।
মই সেইকাৰণে পেমেট এ দি দিলো।
আৰু তুমি যে এ পি এচ চি কোচিং কৰি আছা, এ তাতেই কিমান খৰচ হৈ মাহেকে?
মাহেক, ইয়াত মান্থলি চিষ্টেম নহয়, ইয়াত মানে পইচাটো ডাইৰেক্ট দিব লাগে, ষিশতি কিমান পৰিলে, ষিশতি ফাইভ।
আচছা গোটেই বছৰ, এক বছৰ? হয়।
এক বছৰ বুলি নহয়, মানে এইতো কোৰ্চটো যেতিয়া লৈকে কমপ্লিত নহব তেতিয়া লৈকে আৰু য়েতিয়া লৈকে এ পি এছ চি কমপ্লিট নহব, মানে ভিডিঅ বিলাক থাকি যাব ৰেকৰ্ডেড। ক্লাছ থাকে।
উ তুমি এইবাৰ ফাৰ্ষট টাইম ফাৰ্ষ্ট টাইম সে ক'ত দি আছা? এ পি এছ চিৰ কো'চিং কৰাইছানা ফাৰ্ষ্ট টাইম?
মানে ফাৰ্ষ্ট টাইম এ পি এচ চি কোচিং লৈ আছো। টো মই আজিলৈকে এ পি এচ চি দিয়া নাই। কাৰণ মোৰ বয়স কোৱা নাছিল। এইবাৰ হে হ'ব, মানে নেক্স টাইম, টো থাওজেন্ড টোৱেন্টি চেভেনত হে হ'ব, উম।
তেতিয়া মই এই ইউটিউবত চাইে কিবা কিবি চায়ে দিছিলো।
আচ্ছা আচ্ছা।
এইটোউবত চাই দিছিলোঁ।
মই মানে, মোৰ এনেকুৱা হৈছিলে যে সেইটো টাইমত, মই ইচান উদয়ৰ পেমেন্ট পাইছিলো, চৰকাৰৰ ফালৰ পৰা দিয়ে যে। তো মানে প্ৰথমটো অ' ফিফিক্স ফিফটি চিক্স, এনেকে দুবাৰ পালো আৰু একে লাষ্টৰ দেন মানে এইট্টি থাউজেন্ড পাইছিলো। সেই এইট্টি থাউজেণ্ডটো পাওঁতে মানে দেউতাই কলে যে, এতিয়াই কচিং লব মন আছে যদি ডাইৰেক্ট লৈ লোৱা, নাইবাতো পিছত মানে পইচা নহলে আকৌ এ একেলগে চিক্সটি কিমান থাউজেড দিয়ো অকমান টানা হয় ন।
উম হম হু।
মানে সেইকাৰণে মানে মই উম।
উম।
মই এটা কথা ভাবি আছো মইত এটা কথা ভাবি আছো। ভৱিষ্যতে মই বিদেশলৈ যাওঁ নেকি তেনেকে ভাবি আছো। বাৰু চাওঁ ভৱিষ্যতে মই বিদেশলৈ যাওঁ নেকি বিদেশলৈ তেনেকে ভাবি আছো আ যামাআৰু তাতে হ'লে ভাল এটা লাইফ এটা পোৱা যায় তেনেকে শুনিছোঁ ইউৰোপত পিনে
মইততো তাৰ খিলাফ হয়
কিয়
মানে মোৰ ভাল নালাগে মোৰ অসম খনেই বহুত বেছি বেছি ভাল লাগে মানে গুৱাহাটী বাহিৰত যোৱাও একে মন নাই মোৰ কেতিয়াবা যদি কেতিয়াবা এনে যদি মানে মই এ অফাৰটোতো কোনোদিন নাপাও কিন্তু মানে মোৰ তথাপিতো কৰ'বাত যদি এনেকে চেটেল হ'ব পৰাকে কিবা জেগা আছে ভূটান কাৰণ ভূটানৰ চাফ চিকুণ পৰিৱেশ। মোৰ বহুত ভাল লাগে অ অসমৰ কাষতে হয় অহা যোৱা কৰি থাকিব পাৰি ত মানে সেইকাৰণে ভূটানতটো ভাল লাগে এইফালে অৰুণাচল লটো ভাল লাগে কিন্তু মানে যিমানে যি নহয় অৰুণাচলত গৈ মানে মেনেজ কৰিব নোৱাৰিম কিন্তু ভূটানত মানে ভাল লাগে মানুহখিনি বিহেভিয়াৰো ভাল লাগে।
গৈছো মই তুমি গৈছাানা ভূটানত অৰুণাচল মই যোৱা নাই অৰুণাচল
ভিতৰ ভিতৰত যোনখিনি চাব পাৰি সেইখিনি কিন্তু য'ত ৰজা ৰাণি হেৰী চলে সেইখিনিত পাছ লাগে বোলে তাত এদিন পাছ বাৰশ টকা চামথিং কিমান এদিন পাঁচ বাৰশ মান লয় ন
কিমান বা লৈছিলে আমি সোমাই চলোঁ
উম আমি সোমোৱা নাই আমি ভিতৰি ভিতৰি
যোৱা নাই তুমি অৰুণাচল গৈছানিকি
নাই নাই অৰুণাচল জিৰ'লৈকে গৈছো আপাৰ বালিজান গৈছো অৰুণাচল যোৱ গৈ নাই।
অ মই আৰু নাগালেণ্ড গৈছো। নাগালেণ্ড আৰু মেঘালয়ে গৈছো অৰুণাচল
নাই নাই মই সেয়াাত যোৱা নাই মইতো এইফালে শ্বিলং তিলং গৈ থকা হয় সিফালৰ পৰা আমাৰ মানে আমাৰ ঘৰৰ পৰা অৰুণাচল একে ওচৰতে।
জানো জানো জানো মই
ত' মানে আমি জিৰ'লৈকে গৈছো জিৰ'ত এটা অ ডান কম্পি টিউচন আছিলে মই তাত অ ফাৰ্ষ্ট পাইছিলোঁ। অ ত তেতিয়া গৈছিলো তাৰ পিছত এইফালে আপাৰ বালিজানতো ডান্স কম্পিটিচন এটা হৈছিলে তেতিয়া গৈছিলো। তাৰ পিছত। ইফালে মই হাফলংলৈ গৈছো হাফলং ফুৰি আহিলো আৰু ভূটান ফুৰি আহিলো। তাৰ বাহিৰে গুৱাহাটীৰ বাহিৰলে ওলোৱা নাই।
অ মই কিন্তু এই বৰাক ভেলী গৈছো। আহ কৰিমগঞ্জ শিলচৰ এইবিলাক গৈছোঁ।
অঁ অঁ, নাই নাই মই যোৱা নাই।
অহ, আৰু ত্ৰিপুৰাও গৈছোঁ মই।
অ অ আপোনি ভালেই খিনি ট্ৰেভেল কৰিছে।
কৰিছো ঝাৰখণ্ডৰ ফিনিতেও গৈছিলো।
ঠিকে আছে দিয়ক টাইম হল।
আ তোমাক মই ফোন কৰিম বাৰু। এতিয়া তুমি কি চাহপানী খালা না চাগে? দিয়া বাৰু হ'ব বাৰু দিয়া ঠিক আছে।